হেল্ল।
হয়।
কি কয় আছে?
মই আছো এনেই।
অ, বাকী খোৱা বোৱা কৰিলি আবেলিৰ।
খোৱা বোৱা কৰা হ'ল।
উম বাকী খবৰ খাতি আপোনাৰ কেনেকুৱা ভাল নে বেয়া।
খবৰ খাতি ঠিক আছে আপোনাৰ।
মোৰো এয়া ভালেই মই। এ বোলো আপোনালৈ ফোন এটা কৰি খবৰ খাতি লোচোন কেনেকুৱা হ'ল। পৰিস্থিতি হৈ আছে বৰ্তমান বতৰ চতৰ কেনেকুৱা হৈছে ফালে।
বতৰ ইয়াত বহুত ডাৱৰীয়া হৈ আছে।
অ অ আমাৰ ইয়াত বোলো ডাৱৰ দে হৈছে। তে এবাৰ আকৌ ৰ'দো দিছে ঘোপোকে কিন কিনিয়া বৰষুণ দিয়ে। ওলাই গ'লে বহুত ডাঙৰকে বৰষুণ দিয়ে আৰু বতাহো অলপ মাৰি আছে। আপোনালোকৰ তাত তেনেকুৱাই নে বেলেগ কেনে ভাল আছে বোলো।
ইয়াত আপোনাৰ অকল বৰষুণ দি আছে অ এই বতৰৰ কথা ক'ত। তে এটা কথা আছিল দেই মোৰ আপোনাৰ পৰা জানিবলে মানে এখন ৰচনা লিখা। শিকিব আছিলে যোনটো আমাৰ নিয়ম মতে হৈ থাকে যোনটো প্ৰাকৃতিক দুৰ্যোগ। সেইটো আপুনি ইয়াৰ ওপৰত কিবা অলপ ক'ব নেকি আমাৰ যোনটো প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত।
আপুনি ৰচনা লিখিব বিচাৰিব।
হয় হয়।
সেইকাৰণে মানে একচুৱেলি প্ৰাকৃতিক দুৰ্যোগ বোলা বস্তুতটো। অ অ কি হয় গম পাই নাই প্ৰাকৃতিক দুৰ্যোগ। এইটো কাৰ অ অ এইটো হৈছে বৰ্তমান সময়ত এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে। এতিয়া এক পাকে। কিছুমান মানে আহ আম যেতিয়া আমাৰ পৰিৱেশৰ লগত মানে। পৰিৱেশৰ যোনটো ক্ষতি হয় ন যেতিয়া বহুত ডাঙৰ এটা ক্ষতি হয়। পৰিৱেশৰ অ ভাৰসাম্যটো হেৰাই যায় পৰিৱেশৰ ত তেতিয়া মানে। কিছুমান অ বহুত অ আম বোৰ। যোগ দুৰ্যোগ মানে সৃষ্টি হয় যেনেকে ধৰণৰ। আহ অতিপাত বৰষুণ দিব তাৰ ফলত বানপানী হব। অতিপাত ৰ'দ দিব ৰ'দ দিলে আপোনাৰ খৰাং হব। যেতিয়া মানে এইটো বস্তুটো বেলেঞ্চ হৈ নাথাকে। ভাৰসাম্যতো ৰক্ষা কৰি যদি থাকে প্ৰতি মানুহ। আৰু প্ৰকৃতিয়ে মিলি পেলাই তেতিয়া তেনেকুৱা ধৰণৰ। দুৰ্যোগ বিলাক হবলৈ চান্স নাপায় কিন্তু এতিয়া বৰ্তমান আজিকালিৰ দিনত। আধুনিকতাৰ দিনত প্ৰকৃতি ধ্বংস কৰিছে মানুহে প্ৰকৃতিৰ ক্ষতি সাধন কৰিছে। তাৰ ফলত তেনেকুৱা ডিজেষ্টাৰ বিলাক আৰম্ভ হৈছে। এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় গম পাইছা নাই এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়। মানুহে ইয়াৰ উম যোনবিলাক আ। ফল তাৰ বিষয়ে মানুহে নাভাবে মানুহে নিজৰ কামৰ কাৰণে চব। কৰি গৈছে গছ গছনি কাটি ধ্বংস কৰি পাহাৰ চাহাৰ ধ্বংস কৰি। ছে তাৰ ফলত এতিয়া কি হৈছে আমাৰ জোনদিনাখন। ধৰ ডাঙৰ ডাঙৰ অ উম পাহাৰ খহায় দিছে জোনবিলাক ৰেইন ফৰেষ্ট। সেইবিলাক বৰষুণৰ বৰষুণ কন্ট্ৰল কৰে সেইবিলাক নাইকিয়া কৰি দিছে ত তাৰ ফলত কি হৈছে। যে যেতিয়া বৰষুণ দিব প্ৰচুৰ পৰিমাণে। বৰষুণ দিব এ ৰ'দ দিলে প্ৰচুৰ পৰিমাণে ৰ ৰ বহুত ডাঙৰ। মানে বহুত দিন ধৰি ৰ'দ দিব তাৰ ফলত এতিয়া। আমাৰ বৰষুণ দিয়া টাইমত আমাৰ কি হয় ডাঙৰ বে এ ডাঙৰ ডাঙৰ। এটা-এটা এৰিয়া অসমৰ এটা-এটা এৰিয়া এৰিয়াত থাকে। পান পানীৰ তলত ডুব গৈ থাকে ডাঙৰ-ডাঙৰ বানপানী হয়। অসমৰ মানে সেইটো চবতকে এটা ডাঙৰ দুৰ্যোগ গম পাইছা নাই অতি যেতিয়া বৰ ষুণ ব বহুত বেছিকে দিব নদী ব্ৰহ্মপুত্ৰক চাবগৈ যায়। ব্ৰহ্মপুত্ৰৰ যেতিয়া জলস্তৰটো বৃদ্ধি পাব তেতিয়া, এ এইফালে উজনি নামনি মানে চবতে বৰষুণ দেখা দিয়ে আৰু এইফালেতো নামনিৰ ফালে, গুৱাহাটী মহানগৰৰ কথাটো কবলেতো নাযাওঁয়েই তাতোতো আৰ্টিফিচিয়েলেই বানপানী হৈ থাকে। তাত কৃত্ৰিম বানপানীয়ে হৈ থাকে এজাক বৰষুণ দিলে, সৰু বৰষুণতে তাত বানপানী হৈ যায় ত সেইবোৰ মানে কি কৰিছে মানুহে সৃষ্টি কৰি লৈছে নিজেই। প্ৰাকৃতিক দুৰ্যোগ মানুহে নিজেই সৃষ্টি কৰি লৈছে তাৰ তাৰ পিছত আকৌ এ এইবিলাক যে আমাৰ হেৰি কৰে। আহ ইয়াৰ ফলতে আপোনাৰ হেৰিও হ'ব পাৰে, তীব্ৰ বেগী বেগী ধুমুহা আৰু আপোনাৰ, বৰষুণ এইবিলাক হ'ব পাৰে সেইবিলাকৰ জহত হেৰি হয় আৰু নদীৰ-নদীৰ যেতিয়া মানে কি হয় গম পাইছা নাই একচুৱেলি ব বানপানী হোৱাৰ প্ৰথম কাৰণটো হৈছে ডাঙৰ বৰষুণ। আৰু ডাঙৰ বৰষুণ যেতিয়া হ'ব নদীৰ পানীসমূহে কি কৰিব ছাইদবোৰ খহাব সেই গৰাখহনীয়াৰ, সৃষ্টি হ'ব তাৰ পিছত এ ছাইডৰ যোনবিলাক এ নদীৰ পাৰৰ যোনবিলাক চাইডৰ বখতি আছিলে সেইবোৰ ধন নষ্ট কৰিব খেতিবাতি নষ্ট কৰিব। এইবিলাক প্ৰাকৃতিক দুৰ্যোগ দুৰ্যোগৰ কাৰণে মানে বৰ্তমান, অসমৰ বহুত ক্ষতি হোৱা দেখা।
সেইটো হয় ঠিকে কৈছে সেইটো হয় অ আপোনালোকৰ ঠাইডোখৰত বেছিকে, কিহৰ প্ৰভাৱ পৰে মানে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত? অ, বেছি প্ৰভাৱ পৰা হয়-হয়।
আমাৰ ঠাইডোখৰত আপোনাৰ বানপানী হয়। বাৰিষা চিজনত অ বানপানীৰ সৃষ্টি হয় আৰু বানপানীৰ সময়ত মানে কি হয়? আহ সেই পিছৰ বানপানীৰ পিছৰ পৰ্যায়তো তোমাৰ ডাঙৰ-ডাঙৰ এইবিলাক কলেৰা মেলেৰিয়া ডাঙৰ-ডাঙৰ, এইবিলাক বেমাৰ হয়গে বানপানীৰ পিছত গৈ তাৰপিছত আকৌ হয়-হয়। তাৰপিছত সেইবিলাক অ, স্হান বানপানী আকৌ শুকাই মেলি, চিজিল হোৱালে মানে বহুত টাইম লাগি যাই বহুত টাইম ৱেষ্ট হয় বহুত অনিষ্ট হয় খেতি বাতিৰ পৰা ধৰি, পেলাই বহুত খিনি লছ হৈ যায় মানুহৰ। আকৌ এতিয়া চাওক ৰ'দ দিব বহুত বেছি ৰ'দ দিব ৰ'দ দিলে, কি হ'ব বতৰ খৰাং হ'ব। তেতিয়াওতো খেতি বাতি বেয়া হ'ব, তেতিয়াও খেতি বাতি বেয়া হ'ব ত এনেকুৱা খিনি ক্ষেত্ৰত মানে উ মানে অসমত, বহুত ডাঙৰ ডাঙৰ প্ৰব্লেম হ'ব ধৰিছে এতিয়া বৰ্তমান প্ৰকৃতি ধ্বংসৰ কাৰণে। ইয়াৰ প্ৰাকৃতিক দুৰ্যোগে প্ৰাকৃতিক দুৰ্যোগ, সেইটো কাৰণে দেখা দিছে প্ৰকৃতি ধ্বংসৰ ফলতে। এতিয়া আপুনি যিমান খিনি জানিবলৈ বিচাৰিছিলে বুজি পালে নে বাৰু কথাবিলাক?
হয়-হয় বুজি পাইছোঁ আৰু এটা মোৰ কথা আছিল এতিয়া যেনেকে আপুনি ক'লে প্ৰাকৃতিক দুৰ্যোগত বহুতকেইটা পৰি যায় যেনেকৈ বানপানী হৈ গ'ল, খৰাং হৈ গ'ল। বা ধুমুহা বতাহ এই তিনিটা বা আৰু কিছুমান আছে। এ ইয়াৰ ভিতৰতে আপুনি চবতকে কোনটো সমস্যা বেছি মানুহক বেছি প্ৰভাৱ পেলায় বুলি ভাবে? মানে এইকেইটা ক্ষেত্ৰত আপোনাৰ মতে যে এই এইটো সমস্যাই মানুহক বেছিকে মানে অ-অভাৱত পেলাই বা বেছি সমস্যাত ভুগায়।
হয়, হয়, হয়, অ', মই বুজিব পাৰিছো কথাটো আপোনাৰ অ', কিন্তু একচুৱেলি আপুনি যোনটো ক'লে এ হেৰি, কোনটো সমস্যা বেছি আপুনি প্ৰ এ বুলি বেছি বুলি ভাবে। তেনেকুৱা নাথাকে একচুৱেলি চাবলৈ গলে প্ৰতিটো বস্তুৱে মানুহৰ ক্ষতিসাধন কৰে। এতিয়া ক্ষতি মানুহৰ অকমানেই হওঁক বা বেছিয়ে হওক ক্ষতিটো ক্ষতি হিচাপেই বুজাব লাগিব ন' আৰু প্ৰাকৃতিক দুৰ্যোগে মানুহৰ ভাল কেতিয়াও নকৰে। যেনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে হওক সি মানুহৰ বেয়াটোৱে কৰিব, এতিয়া বানপানীয়ে হওক বানপানীয়ে মানুহক আহ নষ্ট অনিষ্ট কৰিছে ত' তে যেনেকুৱা অনিষ্ট কৰিছে তেনেকে আপোনাৰ বতাহ ধুমুহাইও আপোনাৰ ঘূৰ্ণী বতাহ সেইবিলাকেও আপোনাৰ ঘৰ দুৱাৰ ভাঙি পেলাই মানুহৰ সেই একে ধৰণৰ অনিষ্টই কৰিব। মানুহ আহ, মানুহৰ হয়ে ত' চ-চাবলৈ আৰু যেতিয়া খৰাং পৰিব খৰাংতো মানুহ খাবলৈ নাপায় মৰিব, শুকা খেতি-বাতি যেতিয়া নহ'ব ত' তেনেকুৱা ক্ষেত্ৰত চব চাবলৈ গ'লে প্ৰতিটো প্ৰতিটো বস্তুৱে প্ৰাকৃতিক দুৰ্যোগে মানে মানুহক নষ্ট অনিষ্টই কৰে কিন্তু অনিষ্ট কৰাৰ মানে প্ৰকাৰটো সিহঁতৰ বেলেগ বেলেগ ধৰণে কৰে বুজি পাইছে? ইটোৱে বেলেগ এটা পানীত ডুবুৱাই মাৰিছে, এটাই শুকুৱাই মাৰিব, এটাই উৰাই নি মাৰিব, তেনেকুৱা টাইপৰ অ', মানে হয় আৰু।
উম, উম, হয়, ঠিকে কৈছে মানে এইয়া আৰু এটা যদি কথা চাব যায় এতিয়া যেনেকে বানপানী হৈ গ'ল কাৰণ, এইটো বহু দিনলৈকে মানুহৰ মাজত থাকি যায়, আৰু এটা আহি গ'ল যেনেকে ভূমিকম্প হওক বা ধুমুহা বতাহ খন্তেক সময়কৈ আনি বহুত মানুহৰ অনিষ্ট কৰি যাই।
ভুমিকম্পইতো বহুত ডাঙৰ হেৰি কৰে।
হয়, হয়, মানে কম সময়ৰ কাৰণে থাকে কিন্তু যেনেকে অ' এতিয়া ভূমিকম্পই বেমাৰ বা কিবা এটা নানে বা ধুমুহা বতাহে কিবা বেমাৰ নানে আপুনি যেনে ক'লে বানপানী আহিলে মেলেৰিয়া হয় বা এনেকৈ বিভিন্ন ধৰণৰ বেমাৰ হয়। ত' সেই ক্ষেত্ৰত মানে এইটো মই জানিব বিচাৰিছিলো যে প্ৰভাৱটো বেছি কোনটোৱে পেলাই বুজি পাইছে?
অ', বুজি পাইছো অ' প্ৰভাৱটো মানে সেই তেনেকুৱা ক্ষেত্ৰত মানে বাহিৰা প্ৰভাৱ আৰু। আপুনি যোনটো কৈছে বাহিৰা প্ৰভাৱটোতো চব ফালৰ পৰা পৰিব আহ, এতিয়া মেলেৰিয়া বা বেমাৰ যোনবিলাক সেনেকুৱা ধৰণৰ এক্সট্ৰা বেমাৰ কোনে লৈ আহে সেইটো কৈছে? ত' এক্সট্ৰা প্ৰব্লেমটোতো হয়তো আপোনাৰ ওম বানপানীয়ে লৈ আহিছে। ত' হেৰিও লৈ আহিব আপোনাৰ অ', ঘূৰ্ণী বতাহেও লৈ আহিব ধৰি লওঁক বেলেগ বেলেগ জেগাৰ পৰা আপোনাৰ বীজাণু বীজাণু উৰুৱাই লৈ আহিব বেলেগ বেলেগ জেগাৰ পৰা কিছুমান এ এ বেয়া সামগ্ৰী উৰুৱাই লৈ আহিব। যোনটো খিনি বেয়া গেছ লৈ আহিব ভাইৰাছ বেক্টেৰিয়া লৈ আহিব ত' আনি কিনি মানুহৰ অশান্তি কৰিব, আৰু যেতিয়া খৰাং বতৰ হব খৰাঙতটো পানীৰ অভাৱ হ'ব। পানী মানুহৰ গৰমত ডিহাইড্ৰেচেত ডিহাইড্ৰেচন হৈ যাব। মানুহৰ ডিহাইড্ৰেচন হৈ যোৱাৰ পিছত কি যি টি হ'ব আৰু, যে বহুত ডাঙৰ, ডাঙৰ বেমাৰে দেখা দিব পানী নাইকিয়া হৈ জণ্ডিচ হ'ব মানুহৰ। শুকাই যাব মানুহ। ত' তেনেকুৱা ধৰণে চাবলে গলে প্ৰতিটো বস্তুৰে তেনেকুৱা ধৰণৰ হেৰি আছে। ত' আপুনি এ কোৱা মতে মানে এ এটা বস্তুৱে মানে কেতিয়াও হেৰি নকৰে।
হয়, হয়।
চ-চবৰে মানে আ, নিজৰ, নিজৰ কাম বিলাক থাকে আৰু প্ৰতি টোৱে মানে প্ৰাকৃতিক দূৰ্যোগে অনিষ্টহে কৰে বুজি পাইছে কথাটো? হয়।
আৰু আ, কিছুমান ক্ষেত্ৰত এতিয়া মই জনা মতে বানপানীয়েতো কেতিয়াবা মানুহৰ উপকাৰো কৰি যায়। মানে এইটোৰ ওপৰত তো, জানিবনি কিবা এটা? যেনেকে বানপানী এইটো
পানীয়ে উপকাৰ কৰে কেনেকুৱা ধৰণৰ কথা ক'ব বিচাৰিচে?
মানে এতিয়া যেনেকে অসমৰ দেশত যেনেকে ধান খেতি কৰে, তেনে ক্ষেত্ৰতটো বানপানী মেইনলি যদি আহেটো নদীৰ পৰা আহিব, তাৰ ক্ষেত্ৰত কিছুমান পলসুৱা মাটি।
হয়, হয়। সেইটোতো সেইটো হয় বাৰু, কিন্তু চাবলৈ গ'লে সেই অনি লাভটো যদি কৰিছে, ত' সি তাতকে বেছি অনিষ্ট কৰি থৈ গৈছে। যদি আপোনাৰ মাটিডৰাত যদি থকা যিমান ধান আছে ধান খিনি যদি নষ্ট কৰি পেলাই, মাটিটোক পলসুৱা কৰি থৈ যায়, আপোনাৰ কিবা তাৰ পৰা লাভ হ'ব জানোঁ? আপুনি তাৰ পৰা লাভ লাভান্বিত হ'ব জানোঁ? হ'ব নোৱাৰি। সেইটো তেনেকুৱা ধৰণৰ কথা, ত' তাৰ কোনো মানে ভাল বস্তু নাথাকে এইটো ভাল বুলি ক'ব পাৰে, যদিহে নেক্সট বছৰ বানপানী নহয় তেতিয়া খে সেইটো ভাল হ'ব, কিন্তু সেই বছৰৰ কাৰণে ধ্বংস কৰি দিলে। মানুহে যদি খাবলৈ নাপায় বাচি নাথাকে ত, সেই পলসুৱা মাটিকনৰ কোনো লাভ নাই নহয়। মোৰ মতেতো প্ৰাকৃতিক দুৰ্যোগ বানপানী হওঁক, ধুমুহা হওঁক, চবে মানুহৰ নষ-অনিষ্টহে কৰে। ত আপুনি বুজি পালেনে কথাবোৰ ভালকে?
পালো, পালো, পালো, পালো। অ', আপ আপ যিকেইটা কথা ক'লে মই বাৰু এইখন অ', এতিয়া যোনখন ৰচনা লিখিম, তাত সম্পূৰ্ণ কথ থাবোৰ ভালদৰে লিখিব পাৰিম বাৰু এতিয়া।
বাৰু মোকো শুনাব পঢ়ি পেলাই আপুনি কেনেকে লিখ-লিখে বাৰু।
হয়, হয়। নিশ্চয় শুনাম।
ঠিক আছে বাৰু আজিলৈ ইমানতে সামৰণি মাৰিলো। হয়, হয়, হয়। ঠিক আছে বাৰু। আজি ইমানতে বাৰু সামৰণি মাৰিছোঁ।
হয়, হয় নিশ্চয়।
ফোন চোন কৰি থাকিব আপুনি।
নিশ্চয় কৰিম, হয়, হয়। উম।